হেল্ল! হ আপনি দিন টোৰ আৰম্ভ অ, আপুনি দিনটোৰ আৰম্ভণি কেনেকৈ কৰিব লাগে?
প্ৰতিদিন ৰাতিপুৱা সময়ত উঠিব লাগে তাৰপিছত মুখ ধুৱা আৰু ব্ৰেকফাষ্ট কৰিব লাগে। তাৰপিছত অফিচ যোৱা, স্কুল যোৱা, দিনৰ সময়ত পঢ়া লিখা বা অলপ কাম কৰিব লাগে।
হয় হয়।
দুপৰীয়া ভোজন কৰি অলপ জিৰাম লওঁ, আবেলি বন্ধু বান্ধৱীৰ লগত অলপ টাইম স্পেণ্ড কৰোঁ। ঘৰৰ ফেমিলিমেম্বাৰ্চ লগত টাইম স্পেণ্ড কৰোঁ।
আৰু মোৰ কাৰণে দিনটোৰ আৰম্ভণি এটা আ শুশৃংখল অ খুব প্ৰয়োজনীয় কাৰণ পুৱা সোনকালে উঠিক কিছু সময় নিজৰ কামৰ পৰিকল্পনা কৰিলে। সমগ্ৰ দিনটো কাৰ্যকাৰী হৈ পৰে। আৰু আপুনি কোৱা পৰীক্ষাৰ প্ৰস্তুতি আৰু দৈনন্দিন জীৱনৰ ভাৰসাম্য কেনেকৈ বজাই ৰাখিব আপুনি?
হা হা?
দৈনন্দিন পৰীক্ষাৰ প্রস্তুতি আৰু দৈনন্দিন জীৱনৰ ভাৰসাম্য কেনেকৈ বজাই ৰাখিব?
সকলো ছটা বজাত এনে ৰাতিপুৱা উঠিব লাগিব
পিছত নিজৰ কামটো কৰিব লাগিব টাইম টু টাইম। তাৰপিছত সন্ধিয়া অলপ খেল-কট কৰি তাৰপিছত অলপ ৰেষ্ট লৈ অলপ বাট টাইম স্পেণ্ড কৰি। তাৰপিছত অলপ ৰাতি-ৰাতিপুৱা শুই পৰিব লাগিব টাইমত। টাইমত শুব লাগে, টাইমত উঠিব লাগে।
ডিচিপ্লিন মেইন কথা ডিচিপ্লিন থাকিব লাগিব।
অ তেতিয়াই লাইফ প্ৰচেছটো ভালকে চলে।
হয়।
মই পৰিয়ালৰ লগত সময়। মই পৰিয়ালৰ লগত সময় ক কটাব ভাল পাওঁ।
হয়।
ৰাতি আমি সকলোকে একেলগে ভজন খাওঁ আমি বিভিন্ন বিষয়ত। কথা পাতোঁ আৰু হাঁ হাঁচি হাঁহি ধূলি পৰিয়ালে মোক ভাল। উপদেশ দিয়ে আৰু মই সকলোকৰ সন্মান কৰোঁ।
হয়। আৰু কামৰ মাজত বিৰতি লোৱাটা কিয় দৰকাৰ আপোনা লোকৰ কাৰণে।
কামটো ভালকে কৰাৰ কানণে অলপ ৰেষ্ট লব লাগে নিজৰ মাইনটো‌ ফ্ৰেজ। কৰিবৰ কাৰণে সেইটো কাৰণে অলপ ৰেষ্টটো ল'ব লাগে।
অ অ।
নিয়ম মতে জীৱন মানুহৰ ভাবে। খুব দৰকাৰ সময়মতে উঠা খোৱা পৰা আৰু হোৱা ভাল অৱয়াস। অভ্যাস সেইবোৰ অভ্যাসে আমাকো সুস্থ ৰাখে। সফল হ'বলৈ সাহায্য কৰে সেইটোকে প্ৰতিজনৰ নিয়মত। জীৱন যাপন কৰা উচিত।
অ আৰু মোৰ কাৰণে। একেবাৰে কাম কৰি থাকিলে আহ মগজবোৰ কৰ্মক মজত। কমি আহে সেই কামৰ মাজত আহ সৰু বিৰটি। এটা। অতি খু
সকলো সময় মোৰ খুব ভাল লাগে সকলোকৰ পৰিষ্কাৰ বতাহ আৰু সৰুযোৰ পোহৰে মন ভাল হয়। মই সকলো উঠি ব্যায়াম কৰোঁ আৰু। কাম কৰোঁ সকলোবোৰ সময়ত কাম কৰিলে দিনটো ভালভাৱে সুৰ হয়। হয়। ব্যায়াম কৰিলে দেহ সুস্থ থাকে মই প্ৰতিদিন সকলো খোজ সাদু। দ দৌৰোঁ দৌৰোঁ। ব্যায়ামতে দেহৰ শক্তি বাঢ়ায় আৰু ৰোগৰ দৰে দূৰে ৰাখে। সুস্থ জীৱনৰ বাবে খুব ব্যয়াম খুব প্ৰয়োজনীয়।
হয় হেল্লো'।
অ।
অহ অ। অ কেৰিয়াৰ পৰিকল্পনা কেনেকৈ আপোনাৰ। কি কৰিব লাগিব কি সপ্ন আপোনাৰ।
হা হা কাৰিয়াৰ।
কেৰিয়াৰ অ কেৰিয়াৰ। পৰিকল্পনাটো কি কি আপ আপোনাৰ আৰু কি হোৱাৰ ইচ্ছা কি স্বপ্ন আপোনাৰ কি।
মই সকলো সময় ম‌ইটো উঠো। উঠো তাৰপিছত নিজৰ কামটো কৰোঁ ডিচিপ্লিন বাবে। সময়ে সময় অতি মূল্যৱান ঘৰুৱা সময় ঘূৰাই আহ। দিব নোৱাৰে সেইটোকে আমি সময়ৰ সঠিক ব্যৱহাৰ কৰা উচিত। সময়মতে পৰা কাম কৰা আৰু। জিৰাম কৰিলে জীৱনত উন্নতি কৰা সম্ভৱ হব‌ই।
হয়। আৰু। কি হোৱাৰ স্বপ্ন আপোনাৰ কেৰিয়াৰো কি হোৱাৰ স্বপ্ন।
মোৰ প্ৰিয় খেল হ'ল ক্ৰিকেট ক্ৰিকেট খেলিলে দেহ। সুস্থ থাকে আৰু মনৰ আনন্দ বাঢ়ে। মই বন্ধুঁতৰ লগত ক্ৰিকেট খেলিবলৈ ভাল পাওঁ। এই খেলে দলীয় ভাৱ আৰু নিয়ম মানিবলৈ শিক। শিকায় ডিচিপ্লিন থাকিবলৈ শিকায় আৰু তোমাৰ। ব'ডি ফিট ৰাখে।
অ। জীৱনৰ অনুশাসনেৰ গুৰুত্ব কি।
নিয়মতি জীৱন মানুহৰ বাবে খুব দৰকাৰ সময়মতে উঠা খোৱা। টাইম টু টাইম নিজৰ কাম কৰা সেইবোৰ অভ্যাসে আমাকো সুস্থ আৰু সফল হ'বলৈ। সাহ্য কৰে সেইটোকে প্ৰতিজনৰ নিয়ম মতে জীৱন যাপন কৰা উচিত।
হয়। আৰু আপুনি কি সামাজিক যোগাযোগ মাধ্যমে কিমান। ব্যৱহাৰ কৰিব লাগিব।
গুড হেবিটছো ৰাখিব লাগিব মানুহ মানুহৰ লগত। টাইমটো স্পেণ্ড কৰিব লাগিব।
হয়। চাক। আৰু।
আহ আপোনাৰ।
মোৰ জীৱনত অনুশাসন কি আপোনাৰ।
টাইম টু টাইম নিজৰ কামটো কৰিব লাগে ডিচিপ্লিন থাকি। তেতিয়াই জীৱনত আ। আগত বাঢ়িব পাৰে। হা হা।
সামাজিক যোগাযোগ মাধ্যম কৰা উচিত সময় নাটনি কথা।
হা হা। হেল্ল'।
অ।
হেল্ল'।
অ।
বৃষ্টিৰ দিনত আশা মেঘনা। থাকে শীতল বাতাচ বয় আৰু। পৰিৱেশ সুন্দৰ হয় কেতিয়াবা বৃষ্টিৰ বাবে ৰাস্তাত পানী জমে তথাপি মই বৃষ্টি। প্ৰতি দিন উপহাস কৰোঁ।
হয়। উ আৰু হো হু। ঘৰত আপুনি ডেইলী লাইফত কি কৰি থকা।
এতিয়া দিনত মই মা বাবাকৰ লগত বজাৰ লৈ গলো বজাৰ লৈ গলো বজাৰত এনে ধৰণৰ শাক পাচলি ফুল মূল আৰু অন্যান্য সামগ্ৰী আছিল আমি প্ৰয়োজনীয় বস্তু কিনি ঘৰত আহিলো বজাৰত ব্ৰ ব্ৰাহ্মণ এক উপকাৰাই অনুভৱ আছিল
অ
আৰু আপুনি খাদ্য আৰু স্বাস্থ্য শিক্ষাৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায়
উম খাদ্য স্বাদদিষ্ট আৰু পুষ্টিকাৰ মই প্ৰিয় পৰিয়ালৰ লগত একেলগত ভোজন কৰিবলৈ ভাল পাও। সুস্থ থাকিবলৈ অ পুষ্টিকাৰ আহাৰ খুব দৰকাৰ।
অহাৰ আৰু মোৰ মোৰ চিন্তাধাৰাতো অ হাড্ৰৰ লগে লগে ভাস্তৰো দেখিব লাগিব কাৰণ অ বেছিমান ফাংগাছ ফুড নাখালে শৰীৰ সুস্থ থাকে আৰু আপুনি কোনো ধৰণে খাদ্য কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰে?
নৰ্মেল অ ননভেজ টাইপ উ ননভেজ ভেজ চব মিক্স টাইপ কৰো অলপ মানে ডায়েট মেইনটেইন কৰি অলপ শৰীৰ শৰীৰটো ঠিক ৰাখিব কাৰণে
অ
তাৰপৰা পৰিষ্কাৰ থাকা বাল অভ্যাস মই প্ৰতিদিন গা ধোও আৰু পৰিষ্কাৰ কাপোৰ পিন্ধো মই মোৰ ঘৰ আৰু পৰিৱেশ পৰি ষ্কাৰ ৰাখিবলৈ চেষ্টা কৰো পৰিষ্কাৰ থকা মানুহৰ স্বাস্থ্যৰ বাবে ভাল।
অ আৰু আপনি ডিজিটেল লেপটপ ফোন কেনেকৈ সঠিকভাৱে উপয়োগ কৰে
আজিকালি মোবাইল ফোন দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অ অংচ অংচ হৈ গ'ল মোবাইলৰ জৰিয়তে আমি কথা পাতিব পৰা লিখা কৰিব আৰু নতুন তথীয়া জানিব পাৰো কিন্তু মোবাইলৰ অতিৰিক্ত ভাল নহয় সেইটোকে আমি সঠিকভাৱে মোবাইল ব্য ব্যৱহাৰ কৰা উচিত
হয় আজিকালি ফটো ছটো অ অ বাদচা বাদছা লৰা হোৱা উম অ চকুৰ প্ৰব্লেম পাই যায় কাৰণ
অধিক পৰিমাণে মোবাইল চাই থাকে, অধিক পৰিমাণে কানুন না পিলে ন খোৱাও নাই ইটাহ বিগ প্ৰব্লেম হৈ বাৰইছে আজিৰ সমাজত
উম বৃক্ষ আমাৰ লাগে খুব উপকাৰী বৃক্ষই আমাক অক্সিজেন দিয়ে আৰু পৰিবাক পৰিৱেশ পৰিষ্কাৰ ৰাখে বৃক্ষ ফল কত কাঠ আৰু শৰাই দিয়ে সেইটোকে আমি বেছি বেছি গছ আৰু পণ কৰা উচিত
হয় হয়